হয় নমস্কাৰ হয়। অ' হয় আপুনি মোৰ অ কথাখিনি শুনি আছে।
হয় শুনি আছো।
হয়-হয় মই এই আপোনাৰ পৰা অকণমান টাইম লব বিচাৰিছোঁ আপুনি অকন ত' অকণমান টাইম দিব পাৰিবনে?
হয় নিশ্চয় কওকচোন বাৰু কি ক'ব বিচাৰিছে।
হয় মই এটা বিষয়ৰ ওপৰত অকমান জানিব বিচাৰিছিলো। অ যদি আপুনি অৱগত হয় মই ক'লে বহুত ধন্য হ'ম। অ' মই হয় হয় মই মানে কি অসমৰ অ' যিটো প্ৰাকৃতিক পৰিৱেশ আছে সেই প্ৰাকৃতিক। পৰিবেশৰ ওপৰত আহ আপোনাৰ পৰা অকনমান জানিব বিচাৰিছিলো। মানে আমি জানো বৰ্তমান অ' যিটো অ-অ, পৰ্যটকৰ এক বিশেষ আহ স্থলী হিচাপে আমাৰ অসম ৰাজ্যখন। অহ বিখ্যাত হৈছে গতিকে অসমৰ প্ৰকৃতিৰ অহ প্ৰাকৃতিক সৌন্দৰ্যতাৰ জনপ্ৰিয়তা কিয় ইমান বেছি বুলি আপুনি ভাবে। হয়।
হয় আপুনি যিটো বিষয়ত কথা পাতিব বিচাৰি মই খুেই ভাল প বিষয়টো। কাৰণ মই বেছিভাগ প্ৰকত। প্ৰকৃতিৰ মাজত থাকিয়ে ভাল পাওঁ যিহেতু আমি মানুহ তেনেকুৱাই বাৰু প্ৰকৃতিৰ লগত চলিব লাগিব। ত' আপুনি যিটো কথা সুধিলে বাৰু ত' যিমান খিনি মই জানো বৰ্তমান আমাৰ। যিটো অসমৰ পৰিৱেশ এই সেউজীয়া সেউজীয়া যিটো পৰিৱেশ। ত' এই পৰিৱেশটোৰ কাৰণে। অসমৰ মানে যিটো আমাৰ জলবায়ু যিটো আমাৰ বতৰ যি। তটো আমাৰ মানে আমাৰ এইটো গৰম বা বাকী বহুত। জাগাত বহুত গৰম হয়। কিন্তু আমাৰ অসমত আমি এটা মানে ভাল পৰিৱেশত থাকিব পাৰিছো কিহৰ কাৰণে আমাৰ এই যি। সেউজীয়া পৰিৱেশ। এই সেউজীয়া পৰিৱেশটোৰ কাৰণে অসমৰ যি চাহ বাগান আছে সেই চাহ বাগানে এটা কিমান সৌন্দৰ্য আগ। অসমক তেনেকে অসমত আমাৰ বহুতো নেচনেল। পাৰ্ক আছে কাজিৰঙা নেচনেল পাৰ্ক। ৰা মানস ৰা ৰাষ্ট্ৰীয় উদ্যান এনেকে যিবিলাক আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে সেইবিলাকেও আমাৰ। পৰিৱেশটো সৌন্দৰ্য কৰি এই সকলোবিলাক মিলি কিনে আমাৰ যিটো এটা সেউজীয়া পৰিৱেশ। সৃষ্টি কৰিছে এই পৰিৱেশটোৰ কাৰণে আমাৰ যিটো অসমৰ পৰিৱেশ এইটো।
হয়-হয়-হয়-হয় জনপ্ৰিয়। আছে হয়-হয়-হয় বহুত-বহুত ভাল কথা কৈছে আপুনি আহ আপোনাৰ পৰা এই কথাষ জানি মই আনন্দিত হৈছো। অসমৰ যে আমাৰ যিহেতু অসমখন। এখন নদী মাতৃক দেশ অসমৰ যে আমাৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আছে সেই ব্ৰহ্মপুত্ৰ নদীৰ পৰা মানুহে কেনে ধৰণে সুবিধা পাইছে বা কেনেকুৱা ধৰণৰ অসুবিধা পাইছে অকণমান জানিব পাৰিলে ভাল পালো হয়
হয় আমাৰ নদী বুলি কোৱাৰ লগে লগে অসমত পতাক নদী আহি গ'ল আমাৰ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা আমাৰ বহুতো সুবিধাও হৈছে আমাৰ বহুতো অসুবিধাও আছে অসুবিধাৰ ফালৰ পৰা চাব গ'লে আমাৰ প্ৰথম কথা আমাৰ মানে এতিয়া ধৰক বহুত জোগাত এতিয়াও আমাৰ পানীৰ অভাৱ আছে ছে বহুত জোগাত ত' আমি ব্ৰহ্মপুত্ৰ নদীৰ সেই পানীৰ পানীৰ দ্বাৰাই আমি কিছুমান ধৰক পানী পানী লগা ঠাইত আমি পানীবিলাক ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত আপোনাৰ অসুবিধা চাব গ'লে ব্ৰহ্মাপুত্ৰ পৰা আমাৰ কিছু অসুবিধাও আছে প্ৰথম অসুবিধা হৈছে আমাৰ বানপানী আমাৰ হঠাৎ মানে কেতিয়াবা কেতিয়াবা এনেকুৱা চে চন আহি যে কিছুমান ঠাইত আমাৰ উজনি অসমৰ ফালে কিছুমান খাই আছে য'ত মানে কেতিয়াবা কেতিয়াবা বানপানী ন একদম মানুহে থাকিব নোৱাৰা ঘৰ বাসস্থান সকলো ওতাই লৈ যায় ত সেনেকুৱা কিছুমান পৰিবেশও আছে ত যিবিলাক বস্তুৰ ভাল থাকিব সেইবিলাক বস্তুৰ বাৰু বেয়াও থাকিবই ত' আমি সেইটোয়ে আৰু মানে নদীৰ ফালৰ পৰা ব্ৰহ্মুত্ৰই আমাক কিছু সহায়ো কৰে আমাৰ কিছু
হয় হয় হয় হয় মানে কি মই এ এটা কথা জানিব বিচাৰিছো যে ব্ৰহ্মপুত্ৰ নদীৰ পৰা আমাৰ খেতি পথাৰৰ কেনেকুৱা সুবিধা পাওঁ আমি ধৰি লওক মাটিৰ ক্ষেত্ৰত হওক পলসুৱাৰ ক্ষেত্ৰত হওক বা পানীৰ ক্ষেত্ৰত হওক আমি যোগান পাও নেকি পৰিৱেশৰ পৰা হয়
হয় আমাৰ যিটো অসম অসমৰ মাটি আমাৰ এইটো খুবেই মানে আমাৰ ধান খেতিৰ কাৰণে ভাল আমাৰ যিহেতু প্ৰধান খাদ্য ধান ত' আমাৰ ধান খেতিতটো কৰিবই লাগিব ত'যেতিয়া এতিয়া আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পানী বিলাক আমাৰ মাটিত দিয়া যায় সেই পানীৰ লগত আমাৰ কিছু তাত পলস আহে আৰু যেতিয়া আমাৰ সেই পলস বিলাক আহি মাটিত পৰে আমাৰ মাটিটো পলসুৱা কৰি তোলে তেতিয়া আমাৰ খেতিটো আৰু বহুত ভাল হয় তেনেকে আমাৰ উৎপাদনতটো আৰু বাঢ়ি যায় ত' তেতিয়া আমাৰ ইকনমিতো বহুত সহায় হয় সেই ধান উৎপাদনৰ সহায়ত তো এনেকে চাব গ'লে সৰু সহায়ৰ পৰা সৰু কাম এটাৰ পৰা বহুত ডাঙৰ ডাঙৰ সহায় হৈ যায় আমাৰ
হয় হয় হয় হয় ঠিকে কৈছে বাকী আৰু অ আৰু এটা মই বিষয় আপোনাৰ পৰা জানিব বিচাৰিছিলো যে ধৰি লওক আমাৰ অসমৰ চাপাত আপুনি কৈছে প্ৰাকৃতিক সম্পদৰ চখ আৰু ই অ এই চাপ পাতে আমাক অৰ্থনৈতিক ক্ষেত্ৰত অসমকে ধৰি ভাৰতবৰ্ষ সহাই পৰে নেকি কেনেদৰে হয় আপুনি অকমান ক'ব পাৰিব নেকি
হয় আমাৰ চাহ চাহ বাগিচাৰ ক্ষেত্ৰত মই আপোনাক বিশেষ নকওঁ চাহ বাগিচা ক্ষেত্ৰত আমাৰ যিটো আপুনি ডাইৰেক্টলি সুধিছে আমাৰ সঁচাকৈ আমাৰ চাহ চাহ চাহ পাতে আমাক বহুত মানে ইকনমিলি হেল্প কৰে মানে আমাৰ অসমৰ মানে আপোনাৰ মানে বহুত মানুহক স্বাৱলম্বী কৰিছে চাহ আছে আমাৰ বহুত পৰিৱেশক সহায় কৰিছে ত' হয় কৰ্ম সংস্থাপন দিছে ত' এনেকে আমাক খাব কাৰণে বহুতখিনি সহায় কৰিছে আমাক
হয় হয় আমি ৰপ্তানিও কৰিব পাৰো দেশ বিদেশ অসমৰ চাহপাত বিখ্যাত বোলি আমি গম পাইছিলো হয় হয় সুন্দৰ কথা কৈছে আপুনি অ আমাৰ যে অসমৰ পাহাৰ পৰ্বত আছে বা আমাৰ পৰ্যটকস্থলীৰ ক্ষেত্ৰত আমাৰ পাহাৰ পৰ্বত বিলাকে কেনেকুৱা ধৰণৰ পৰ্যটকক আকৰ্ষিত কৰে আপুনি অকনমান কব পাৰিব নেকি
হয় আচলতে আমি আপুনি যিটো কথা প্ৰথমতে সুধিছিল যে আমাৰ পৰিৱেশটো কিয় বাহিৰত জনপ্ৰিয়তা লাভ কৰিছে আমাৰ এই পাহাৰ বুলি যে ক'লে আপুনি এই পাহাৰ তাৰে এটা অনন্য়তম মানে এটা উদাহৰণ এই যি পাহাৰ পৰ্বতবলাক যেনেকে আছে অসমত নদ নদী বিলাক যেনেকে আছে এই গোটেইখিনি যিটো এটা পৰিৱেশ গঢ়াই তুলিছে ন আমাৰ অসমৰ ত' এই পৰিৱেশটোৰ কাৰণে অসমখন গোটেই অসমখনৰ পৰিৱেশটোৱে বাহিৰৰ এটা জনপ্ৰিয়তা লাভ কৰিছে ত' পাহাৰ পৰ্বতৰ আমাৰ বহুত ঠাইত কেনেকুৱা আছে পৰ্যটনস্থ্থলী আছে তাত তাত আজিকালি আমাৰ অসমত বাহিৰৰ পৰা পৰ্যটক অহা কৰিছে সেই স্থানসমূহ চাবৰ কাৰণে লগতে যেতিয়া আমাৰ পৰ্যটক অহা হৈছে যে আমাৰ কোনোবা খিনিত নহয় কোনোবা খিনিত আমাৰ তাত অলপ হ'লেও দুই পইচা হলেও ইনকামো হৈছে আ উপাৰ্জন হৈছে তাৰ পৰা ত' আমাৰ সেনেকে হলেও কোনোবা নহয় কোনোবা এটা দিশত আমাক প্ৰকৃতিয়ে সেইটো ক্ষেত্ৰত সহায় কৰি আমাক পৰ্যটন উদ্যোগৰ বিকাশত আমাক এই ক্ষেত্ৰতো সহায় কৰি আছে আমাৰ
হয় হয় হয় হয় হয় আপুনি এনেই অসমৰ আপুনি মানে যিখিনি ঠাইত আছে বা আপুনি যিখিনি ঠাইত ঠাইত বাস কৰে সেই বাস কৰা ঠাইখিনিৰ পৰিৱেশটো কেনেকুৱা অকনমান জনাব পাৰিব নেকি
মইতো এতিয়া আমাৰ আহ যেনেকুৱা এটা ঠাইত বাস কৰি আছো মই খুবেই মানে সুখী যে মই এটা এনেকুৱা ঠাইত বাস কৰি আহছো য'ত মানে খুব মানে ভাল ভাল লগা এটা পৰিৱেশ চাৰিওফালে সেউজীয়া সেউজীয়া বৰ্তমান আমাৰ ইয়াতে আপোনাৰ খেতি খেতিৰ খেতিৰ সময় তো সকলো মানুহে খেতি কৰি আছে পথাৰ বিলাক সেউজীয়া হৈ উঠিছে চাই এটা খুব ভাল লাগে ত' মই য'ত বাস কৰি আছো ইয়াতে চাৰিওফালে মানে সেউজীয়া সেউজীয়া মানে ভাল পৰিবেশ এটা যদিও আমাৰ ইয়াতে গৰম দিয়ে এই গৰমতটো কিছু নহয় কিছু কৰবাৰ গছৰ তলত বহিলে অলপমান ভাল জেগা মুকলি জোগাত বহিলে যিটো আমাৰ বতাহ আছে আমাৰ বতাহে মানে সুন্দৰ এটা মানে আপোনাক গৰমটোৰপৰা মুক্ত কৰি দিয়ে কিন্তু এতিয়া দেখা গৈছে যে আমাৰ যিবিলাক চহৰ অঞ্চল আছে চহৰ অঞ্চলত গাছ গছনিবিলাক এনেকে কাটিছে গাছ গছনিবলাক কাটাৰ ফলত মানে ইমান উষ্ণতা ইমান বাঢ়িছে ত' সেই উষ্ণতা বাঢ়ি বাঢ়ি বৰ্তমান সময়ত আমাৰ গোটেই পৃথিৱত উষ্ণতা বাঢ়িছে গোটেই পৃথিৱীত উষ্ণতা বাঢ়ি কিনে আমাৰ বহুতো অসুবিধা হৈছে আমাৰ ষ্টপিয়াৰ ষ্টটপিয়াৰ যিটো আমাৰ স্তৰ আছে তৰ বিলাক ফুটা হৈ কিনে আমাৰ বৰ্তমান যিটো সূৰ্যৰ পৰা অতি বেঙুনীয়া ৰশ্মি আহে সেই বেঙুনা ৰশ্মি আহি কিনে আমাৰ চালত পৰা হৈছে আৰু সেই চাল সেইটো ৰং চালত পৰিলে আমাৰ
হয় হয় প্ৰাণী জগতৰ কাৰণে সংকট হ'ব পাৰে হয় হয়
সংকট হব পাৰে গতিকে এইবিলাক আমাৰ গছ কটাৰ ফলত বহুতো অসুবিধাও হৈ গৈছে ত' মই যিটো অঞ্চলত বাস কৰি আহিছো মই সুখী যে আমি এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশত বাস কৰি আহিছো কিন্তু কিন্তু মই ইয়াতে আছো যদিও মোৰ পৰিৱেশ খিনি ভাল হৈছে যদি দি ত' গোটেই পৃথিৱীৰ কাৰণো যথেষ্ট নহয় এইখিনি গতিকে অকল মই সচেত বা গাঁৱৰ মানুহখিনি সচেতন হ'লে নহব এই ক্ষেত্ৰত এই ক্ষেত্ৰ গোটেই পৃথিৱীৰ মানুহ সচেতন টো হ'ব লাগিব যে আমাক গছ লাগে গছ থাকিলে আমি থাকিম যেতিয়া এইবিলাক কথা মানুহে বুজি পাব তেতিয়াই আমাৰ চব গোটেই পৃথিৱীৰ
হয় হয় হয় হয় হয় সুন্দৰ কথা কৈছে আপুনি আপোনাক বহুত বহুত ধন্যবাদ আহ আৰু মই এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰিম যে আমি যে এতিয়া বৰ্তমান যিখিনি প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি আছো বা প্ৰাকৃতিক সম্পদৰ পৰা আমি যিখিনি সহায় পাই আছো। এই সহায়খিনি বা। যিখিনি ব্যৱহাৰ সেই ব্যৱহাৰ খিনি আপুনি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এ ৰাখিবৰ কাৰণে মানে কেনেকোৱা ধৰণৰ ব্যৱস্থাৰ আপুনি লব বিচাৰে বা কেনেকোৱা। ব বিচাৰে অকনমান বুজাই ক'বনে।
নিশ্চয় নিশ্চয় আমি যিবিলাক প্ৰকৃতিৰ পৰা আমি যিবিলাক সম্পদ পাই। এইবিলাক সম্পদ প্ৰথম কথা। ক হ'ল আমি এইবিলাক প্ৰায়ভাগ এইবিলাকৰ প্ৰায়ভাগ বস্তুৱে আমি। অনবীকৰণযোগ্য সম্পদ মানে যিটো আমি আকৌ এবাৰ মানে। আকৌ আমি ব্যৱহাৰ কৰিব নোৱাৰো গতিকে আমি সেইটো বস্তুক লক্ষ্য যাতে আমি ব্য। ৱহাৰ কৰিও সকলো ক্ষেত্ৰত যাতে আমি চাই য'ত লাগে আ তাত ব্যৱহাৰ কৰিম য'ত নালাগে তাত ব্যৱহাৰ নকৰিম আমি অযথাব্যৱহাৰ নকৰো অপচয় ন। ব্যৱহাৰ নকৰোঁ এইবিলাক কথাত যদি আমি গুৰুত্ব দিওঁ ত আমাৰ ব্যৱহাৰ অলপ য কমাই দিওঁ যিখিনি একদম লাগে ত' তেতিয়াহ'লে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে অলপ হ'লেও। সঞ্চয় কৰাত কৰ'বাত নহয় কৰ'ৰবাত আমাৰ কি হ'ব সহায় হ'ব যদি আমি লগাই নালাগাই। আমাৰ হওক নহওক সকলোতে যদি আমি প্ৰাকৃতিক সম্পদ বিলাক ব্যৱহাৰ কৰি যায় তাক। বজাই থাকো তেতিয়াহ'লে আমাৰ কি। কি হৈ যাব এটা সময়ত প্ৰাকৃতিক সম্পদ বিলাকৰ সেই শেষ হৈ যাব ত সেই হৈ গলে ভৱিষ্যত প্ৰ।
সুন্দৰ কথা হৈছে। যদি আমি প্ৰকৃতি খিনি আমি উপভোগ কৰাৰ উপৰিও যদি ভৱিষ্যত প্ৰজন্মৰ বাবে। মি সাঁচি নথও বা সংৰক্ষণ কৰি নথও তেতিয়'লে নিশ্চয় আমাৰ পিছত যিবিলাক প্ৰজন্ম আহি আছে বা উঠি আহি আছে তেখেতসকলৰ বিভিন্ন সমস্যা সন্মুখীন হ'ব হয় আপুনি ভাল কথা কৈছে এইটো অ খুবেই ভাল লাগিছে আৰু ইয়াৰ পিছত শেষত আপোনাক এইটোয়ে কম যে আপ কেনেকুৱা ধৰণৰা কৰি ৰাখিব বিচাৰে আপোনাৰ অঞ্চলটো পৰিৱেশটো সুস্থ সবল কৰি ৰখ
হয় হয় মই মই প্ৰায়ে গছ পুলি ৰুই থাকো যদি মোৰ কেতিয়াবা কিবা বহুত অসুবিধাৰ কাৰণে এডাল গছ কাটি লগা হয় ন মই বহুত বেয়া লাগে মই সেইডাল গছ আগত তেনেকুৱা গছ মানে উঠাবৰ কাৰণে চেষ্টা কৰো তোমই পুলি ৰু দুডাল তিনিডাল পুলি লই ল লগতে আমাৰ যিটো গাঁৱৰ পৰিৱেশ ত মই পাই মোৰ পৰিয়াবিলাকক লগ ধৰি কিনে আমাৰ গাঁৱৰ পৰিৱেশটো কেতিয়াবা কেতিয়াবা ভাল কৰো গছ ৰু কিবা কৰো এনেকে ত' মই উ গছ পুলি কটাাতো মানে বাধা দিব খুজো সকলে যিটো মানে অলাগতিয়াল যত মানে কাটিলে লে হয় যাতে সেইটো ন নাক যত বাৰু কো ব উপায় নাই যিটো কাটিব লগা হৈছে সেইটোত বাৰু কিছু মানিব লাগিব উপায় নাই যিহেতু কিন্তু যিটো নাকাটিলে হয় কমচ কম সেই আমি এৰি চলিব লাগিব লগতে আমি গঃ
কোনটো হয় হয় হয় হয় সুন্দৰ কথা জানিব পাৰিলো আপোনাৰ বহুত বহুত ভাল লাগিল আপোনাল লগ কথা পাতি ভৱিষ্যতেও আপোনাৰ পৰা বহুতো বিষয়ত মই অৱগত পাম বুলি মই আশা কৰি হয় ধন্যবাদ
ঠিক আছে ধন্য
হয় ধন্যবাদ